অহ অহ ক'ত আছা তুমি
এই ঘৰতে
অহ ঘৰত আছা নেকি অহ কি কৰি আছা
এনেই চাতৰ ওপৰ আছো
অস চাদৰ ওপত আছা ভাত খালা নে
ভাত খালো
কি বনাইছিলে মায়ে
এ ফ্ৰাইড ৰাইচ
অ আৰু বেলেগ বস্তু বনোৱা নাই নেকি
আৰু আহ কিবা চাটনি বনাইছিল
অ অ অ আৰু কি কি ভাল লাগে তোমাক খাই
এনেই মোৰ ফাষ্ট ফুড বিলাক খাই বেছি ভাল লাগে কিন্তু এই গৰমত ইমান‌
হয় এই গৰমত এতিয়া তুমি ওলাব নোৱাৰা ক'তবা
উম সেইটো কাৰণে চাটৰ ওপৰতে আছো এনে ৰহি
অঁহ অঁহ অহ ফাষ্ট ফুড তোমাক কি ভাল লাগে খাই পিনি
ফাষ্ট ফুড এনে পিজ্জা বাৰ্গাৰ এনেকুৱা ন বাৰ্গাৰ দিব না পিজ্জা
অহ পিজ্জা আৰু কিবা বেলেগ বস্তুত
আৰু বাকী চফ্ট ড্ৰিংক দিয়ে হক কল্ড ড্ৰিংক
অহ হয় নেকি আৰু তুমি এনেই ম'ম' চম' নোখোৱা নেকি
মম' খাও ভেজ খাওঁ
অ'হ অহ মানে তোমাৰ মানে সন্ধিয়া টাইমত মানে ক'ৰবাত ফুৰি ফুৰিব গ'লে তুমি খোৱা মানে এনে
অহ সেই সেইটোয়ে ফুৰি গলে
তো এতিয়াাতো তোমাৰ গৰম চুটি দিছে
দিছে কিন্তু আমাৰ ক্লাছ হৈ আছে
অঁহ গৰম বন্ধ ক্লাছ হৈ আছেনেই
অহ
অহ ত তোমাৰ বন্ধ নিদিয়ে নেকি
নাই বন্ধ মানে আমি ক্লাছ টেন পাইছো টো সেইটো কাৰণে আমাৰ এক্স ক্লাছ হয় অলপ
অঁহ মানে মানে এবাৰ মানে বন্ধ নিদিয়ে মানে চামাৰ বিকে চামত
নাই মানে অহ এঘাৰ দিন মানে দহ দিন এঘাৰ দিন ক্লাছ হ'ব তাৰ ভিছৰত বন্ধ দিব
অহ তাৰপিছত কিবা ভাবিছানে ক'তবাত যাব কাৰণে
উম নাই এতিয়াতো ভবা নাই কিন্তু আমাৰ অলপ মোৰ মানে কাত প্ৰগ্ৰেম আছেতো মানে ডান্স সেইটো কাৰণে
অহ তুমি গান গোৱা নেকি
অহ
অহ অহ কি গান গোৱা তুমি মানে কি ভাল লাগে তোমাৰ গান
মানে মই ৱেষ্টাৰ্ণ টাইপ আমাৰ ৰক টাইপ এ মিউজিক বিলাক ভাল পাওঁ সেইকাৰণে আমাৰ হিন্দী গান হ অসমীয়া আৰু ইংলিছসক
অ মানে চব ভাল লাগে মানে তোমাক এনে ফেব্ৰেট এনে ফেব্ৰেট তোমাৰ চিংগাৰ কোন
কোনটো ইণ্ডিয়ান
আহ এনে এন্তে কোৱা
ইণ্ডিয়া নামাৰ অসমততো হয় জুবিন দা
অঁ আমাৰ অসমত জুবিন দা অঁ
আৰু বাকী জুবিন দাৰ পিছত আপুনি পাপন হওক সেইবিলাক পাছত নিউ নিউ বহুত গাল আৰ্টিষ্ট ওলাইছে বাট আমাৰ জুবিন দাৰ নিচাপন নাই।
কোনো নাই কোনো নাই অঁ। আৰু তুমি পাপনৰ গান শুনা মানে?
অ শুনিছিলো আগতে আগৰ গান বিলাক ভাল লাগে আজিকালি ইমান ভাল ন এ তটা মানে কমি গৈছে।
হয় নেকি অ মানে তুমি আৰিজ আৰিজিত সিঙৰ গান নুশুনা নেকি?
অহ শুনো শুনো এইটো বঢ়িয়া লাগে। তাত আজিকালি প্লেবেক চিঙিং এৰি দিছে না।
অঁহ হয় নেকি?
উম্।
আৰু ঘৰত কোন কোন আছে এতিয়া?
ঘৰত মা, দেউতা,
অঁহ আজি মানে ছুটি আছে না?
অ সুতি আজিছা। উম
আৰু কালি স্কুল যাবা মানে তুমি?
কালি নাযাওঁ নেকি?
কিয়?
এই এইখিনি মানে বহুত গৰম পৰিছেতো সটো কাৰণে অলপ চুটি লৈছো, মানে আ
বহুত গৰম পৰিছে অ তালি বহুত গৰম পৰিছিলে।
উম বহুত।
আজি অকমান দুপৰাত ইমান গৰম দিছে, আৰু
অ ৰ'দতটো বহুত দিছে এতিয়া অলপ ডাৱৰীয়া হৈ আহিছে।
বৰষুণ দিব চাগে কালি ৰাতি দিব ভ ভাবিছো। কি ৰে দিয়া নাই।
আহ।
নহ বৰষুণ ভাল লাগে নে এই গৰম দিনতটো ভাল লাগে, মানে ঠাণ্ডা দিন নেৰ গৰম দিন, চ
হেল্ল'
হেল্ল' অ তোমাক। গৰম দিনটো ভাল লাগে ঠাণ্ডা দিনটো ভাল লাগে,
ঠাণ্ডা ঠাণ্ডা দি।
অ ঠাণ্ডা দিনটো ভাল লাগে।
উম উম।
অ মানে ঠাণ্ডা দিনৰ পৰা শুই থাকাকা আৰু।
অ সেইটোৱেই টেনচন নাই।
অ অ অ। এ। আৰু তোমাৰ কিবা বজোৱা বজোৱা নে?
অ অ এই গিটাৰ বজাও কি বৰ্ড বজাও। মিউজিক কম্প'জ কৰো।
অ মানে কি কি কৰিছা এতিয়ালকে তুমি?
হা হেল্ল'।
হেল্ল'।
হেল্ল' হেল্ল।
উম
হেল্ল'। হেল্ল'।
হেল্ল'
অ হেল্ল' অ তুমি ঘৰতে বজোৱা নেকি
অ ঘৰতে নিজে শিকছো
অ নিজে শিকছা মানে অ মানে পুৰা বজাব আহে তোমাক
অ জানো নিজে প্ৰেক্টিচ
আৰু কিবা ফাংচন ৱাংচন কৰিছা নে তুমি
হেল্ল'
হেল্ল' ফাংচন কৰিছা নে তুমি হেল্ল'
সেই এই মাতটো অলপ কাটি কাটি গৈছিলে অ কৰি থাকো ক'ত বিহু কিবা?
অ অ মানে আৰু জুবিন দা ফাংচন চাব গৈছা নে নাই তুমি
অ গৈছিলো সৰু থাকোঁতে গৈছিলো বহুত
অ ক'ত ক'ত গৈছা মানে
এই যেতিয়া আমি নগাঁৱত
হেল্ল' হেল্ল'
হেল্ল'
অ মানে ক'ত চাব গৈছিলা
এ যেতিয়া নগাঁৱত থাকিছিলো তেতিয়া আমাৰ নেহৰুৱালী ফিল্ডত যাই তাতে চাও
মানে তুমি এতিয়া গুৱাহাটীত দেখা নাই মানে
নাই নাই নাই গুৱাহাটীত আহাৰ মানে কেইদিনমান পিছতে মানে ঢুকালটো চোৱা নহল গল
অ মই ময়ো চাইছো আ এ তোমাৰ হৈ গ'ল খানাপাৰা হৈ গ'ল আৰু বেলতলাত
উম উম মই ম মই মানে আগতে গুৱাহাটীত নাছিলোটো মই নগাঁওত আছিলো তাতে চাইছো মানে
অ মানে তুমি নগাঁও পৰা গুৱাহাটী আহিছা মানে
অ অ মোৰ ট্ৰান্সফাৰ হৈছিল
অ তোমাৰ এনে হবি কি তুমি কি কি বনিবলৈ ভাবিছা তোমাক
এনে মিউচিয়ান চিংগাৰ
অ মানে কিবা গান চান লিখিছানে
গান চান এনেই নিজে নিজে শিকো নিজে
অ মানে তুমি বেছিভাগ ৰক ভাল পোৱা না
অ ৰক
ত তুমি ইণ্ডিয়ান বাহিৰত ছিংগাৰটো কাক ভাল লাগে তোমাৰ
ইণ্ডিয়াৰ বাহিৰত মই ৱেষ্টাৰ্ণ আৰ্টিষ্ট বিলাক যেনেকে বহুত এতিয়া আমাৰ গুৱাহাটীতে আহিব ন এটা ৰক টা গঞজেন ৰোজেছ
অ কেতিয়া আহিব
হা
কেতিয়া আহিব
এই ছেভেনটিন নৱেম্বৰ
অ ছেভেনটিন নৱেম্বৰ অ এই তোমাৰ এইটো অ খানাপাৰা না এই আমাৰ নেহৰু ষ্টেডিয়াম, অ অ অ অ। ত তুমি যাবা নেকি চাবা গ?
যাম বুলি ভাবিছিলো, বাট টিকেট খিনি অলমষ্ট আউট অফ ষ্টক হৈ গৈছে।
হয় নেকি? অহ মানে, টিকেটটো পালেই হ'ল, ত তুমি গ'লেই হ'ল।
উম গলো হয়।
এনে টিকেটোৰ দাম কিমানকৈ দিছে?
তো ষ্টাৰ্টিং যোনটো দাম আছিল, সেইটো দুহেজাৰ আছিল চবচে ষ্টাৰ্টিং প্ৰথম প্ৰথম। তাৰত ল এইটো তিনি হাজাৰ হ'ল চাৰে তিনি হাজাৰ, মানে চবচে কম দামী হা। তাৰপিছত লাহে লাহে তাৰপিছত যোনটো গ'ল্ডৰ প্ৰ একদম চিলভাৰ তাৰ দামবিলাক আৰু বেছি। তেনেকে এতিয়া চবচে দামী দিগতো এটা ওঠৰহাজাৰ চলি আছে ওঠৰহাজাৰ।
ওঠৰ হাজাৰ। অ মানে তুমি অনলাইনতে চাইছিলা? এতিয়াতো মানে চবে বুকিং হল চাগে।
উম হ'ল। আমাৰ ইয়াত এঘাৰ হাজাৰ মানুহে বুক কৰিছে।
অ।
আমাৰ ইয়াত আহাৰ আগত এই বেংগালৰতো আহিব ফৰ্টিন নৱেম্বৰত।
হয় নেকি?
উম উম অ নৱেম্বৰ ফৰটিন।
অঁ মানে দুই জেগাত মাতিছে আৰু অঁ। আৰু কোনোবা আৰু মাইকেল জেকচনৰ গান তুমি
আহ মাইকেল জেকচনৰ গান ভাল লাগে বহুত।
অঁ। আৰু তোমাৰ ইলেক্ট্ৰিক গিটাৰ বজাব আহে তোমাক?
অ আহে।
অ তোমাৰ এতিয়া কোনটো গিটাৰ আছে ইলেক্ট্ৰিক আছে নেকি?
এই চেমীয়ে কস্তিক।
অ এনে ঠিক লোৱা নাই মানে অ। অ মানে কিমান প্ৰাইচত ল'বা ভাবিছা তুমি?
প্ৰাইচটো এতিয়া এইটোতো দেখা যাব। কাৰণ এটা ইলেক্ট্ৰিক গীতাৰে হওক, তাৰ লগত ইকুইপমেন্ট বিলাক কিনিব লাগেতো বহুত।
অঁ অঁ অঁ। ত তুমি এতিয়া তুমি মেট্ৰিকটো দি পিনি ল'বা ভাবিছা এতিয়া?
অ অ মেট্ৰিকটো দি।
তুমি মেট্ৰিকৰ পিছত তুমি কি কৰিব ভাবিছা?
মেট্ৰিকৰ পিছত এ আৰ্টছ লম।
হয় নেকি।
উম।
আৰু
আৰ্টছ লম। তাৰপাছত ন এইবিলাক পঢ়া শুনাও কৰিম, লগত মিউজিকৰ ওপৰতো অলপ কয়াৰত ধ্যান দিব লাগিব।
অ অ অ। মানে অ তুমি হষ্টেলত থাকিব যাবা নে এনেই নৰ্মেল কলেজ পঢ়িবা?
নাই এইটো সেইটো আৰু দেখা যাব, হোষ্টেলত উ নাযাম চাগে।
অ মানে হোষ্টেলত মানে ইয়াতে গুৱাহাটীতো হোষ্টেল বুলি নাই। অ আছে এটা এই আমাৰ পানী খেতিত আছে।
উম।
দিয়া ৰাখো দিয়া। অহ তোমাৰ লগত কথা পাতি ভাল লাগিছে।